অ', শুনিছা নে?
অ', শুনিছো শুনিছো দিয়া। তুমি শুনিছা?
কি মন গ'ল হেই?
মন গ'ল মানে খাই বৈ লৈ আজৰি হয় আজি মই বোলো নাই
আজি সোনকালে-সোনকালে হৈছে
সোনকালে খালো, আজি সোনকাল হলও একে সঁচা কথা আকৌ।
অ'।
সময়ৰ ওপৰতো নিৰ্ভৰ কৰে ন, সময়ে নেপাও যে আচলতে। সেইটোৱে এতিয়া, এটোতে দোকানো আছে, এতিয়া সময় পুৱাই-পুৱাই তাৰমানে মই বোলো নাই তেনেকে পৰিয়ালৰ হওক, বাই-ভনী হওক, ককাই-ভাই হওক চবৰে খা-খবৰটো ল ন মানে
অ'।
গম পাইছা নে, চবৰে খা-খবৰটো ৰাখিলে ভালো লাগে ন। আজিকালি আৰু সকলোৱে ঘৰত, মানে ঘনাই যাবও নোৱাৰো অকলশৰীয়া মানুহ। বা কৰ্ম ব্যস্ততাত, তাক তাকে হ'লেও তো মাত খাৰকে শুনো ন, এহতেদি বাৰু বেয়াও হোৱা নাই। যাব নোৱাৰো যেতিয়া। ঘনায়তো যাব নোৱাৰো দিয়াচো ন সেইটো হয়, সেইটো কাৰণে অলপ সুবিধাও হৈছে যেনিবা দেই।
হৈছে হৈছে, আৰু ৰাস্তা পদূলিও ভাল হৈছে দেই।
ৰাস্তা পদূলি ভাল হৈছে ভাল হৈছে, নাই নাই চৰকাৰে ভাল কাম কিছুমানটো কৰিছেই বাৰু। ৰাস্তা আগতে এনেকু এনেকুৱা দিনতো কিছুমান ভিতৰুৱা ৰাস্তা মোৰ মাৰ ঘৰৰ সেইফালে গাঁও জেগা আছিলে
অ'।
মানে কি কম, এ শংকৰ উৎসৱটো আমাৰ তাত খুব ভালকে পাতে। সেই শংকৰ উৎসৱত যেতিয়া শোভাযা ত্রা উলিয়াই তেতিয়া মানে, মোৰ এতিয়াও মনত আছে আমি গাভৰুতে অলপ জেগাতো বোকা গছকি পেলাই ঠাই নিয়ে মানে অকমান কষ্ট হয় ৰাইজৰ। গতিকে এতিয়াতো তেনেকুৱা ৰাস্তা দেখিবলৈকে নোপোৱা হ'লো চব চি চি ব্লকৰ হ'ল বা পিচ ৰাস্তা হ'ল।
হয় হয়, এই আমাৰ এইফালেও একদম ধুনীয়াকে ফ্লাই অভাৰ একদম ধুনীয়া ইয়াৰ পৰা মানে শিৱসাগৰলে যোৱা, এই অলপ দূৰ বাৰো ইমান ঠিক হোৱাগে নাই কিন্তু হ'লেও যথেষ্ট খিনি ভাল হলে খিনি জেগাৰ। বা ঘৰৰ, আমাৰ
আগতে বৰ বেয়া আছিলে নহয় শিৱসাগৰ ৰাস্তাটো।
শিৱসাগৰ ৰাস্তাটো মানে অকমান বনাই আছে মানে একেবাৰে হোৱাগে নাই। কিন্তু মানে যথেষ্ট খিনি ভাল হ'ল। এইফালৰ পৰা যোৱা মানে বহু, অলপ দূৰলে ভাল হ'লেই বহুত খিনি মানে। তাৰ মাজতে আৰু বা মানে ধৰক বৰষুণ-চৰষুণ দিলে বা কিবা এটা এইবিলাকটো থাকিবই আৰু ই ইটো সিটোকে। সকলোখিনিনো সুলনা কেনেকে হব। উম, তেনেকুৱা ধৰণৰ কথা কথা। এতিয়া হেৰি এইটো কি বুলি কয়, বাকী ভাল আও আপোনালোকৰ ফালে?
আছো দিয়া।
এ জানানে, হেৰি এইটো কি বুলি কয়, আমাৰ ছোৱালী মানে তাকে আমি এতিয়া পাতি আছো, আমাৰ ছোৱালী নেমু নহ'লে ভাত নাখায়।
অ',
অ'! নেমু, নেমু কন লাগিবই আৰু। আপুনি যিয়ে ন আৰু মই মানে, এতিয়ালৈকে মাংস দিয়া নাই। তাৰপিছত, মাছ দিম আঁ এনেকে খুৱাওঁ আৰু মাছ চাছ হলে খুৱাওঁ। এনেকুৱা নহয় যে, সদায় মাছ থাকিব লাগিব। মই দালি ভাত কেইটাকে খুৱাওঁ। সেইকেইটাকে, আজৰি সামৰি ভালকে খায় যেনিবা।
হওঁক, দিয়া হওঁক।
আৰু সেইটো এটা কথা দিয়কচোন, হয়, নহয়? কাৰণ মানে, কিছুমানে কয় সদায় ভালকে খানা খুৱাব লাগে। কিন্তু, কথা হ'ল আমি এতিয়া, এতিয়াই যদি অভ্যাস কৰোঁ ডাঙৰ হ'লেও যদি সেইবোৰ বিচাৰে। আমি কৰপা দিম।
উম! নাই, নাই। অকল মাছ মাংসতেহে যে, পুষ্টিখিনি পাব সেইটো নহয়।
সেইটো নহয়, সেইটো নহয়। আমি সেইটো কাৰণে, সমানে খুৱাওঁ মানে, আমি যি খাওঁ তাকে।
উম!
তাইক, তাইক, যেনিবা অকণ ভালকে দিওঁ। কিন্তু, অকণ বেলেগ, বেলেগকে আৰু আৰু বইল দিলেওঁ খায় আৰু মই নৰসিংহ হেৰি বনৌ ঔষদেও বনাই দিওঁ ধুনীয়াকে মানে।
তুমি ভাল পোৱা, ভাল পোৱা?
পিছ
আৰু এটা কাম কৰিব পাৰা, এই ব্ৰাক্ষ্মী শাকটো যে
অ'! ব্ৰাহ্মী শাকটো, ইয়াত পাবলে নাই বুজিছে নে।
অ'! এই মোৰ লৰা সৰু হৈ থাকোঁ থাকোঁতে তেতিয়া, মই ব্ৰাক্ষ্মী শাকটো অ'! তেনেকে হেৰি কৰি পেলাই, মিক্স কৰি চব মিক্স কৰি মানে, দুটা, তিনটা হুইছেল মাৰি পেলাই অকমান সৰু প্ৰেছাৰ তাতে চব দিওঁ। মগু দাইল, গাজৰ, এইটো এইটো দিওঁ। চাউলটো খুব কমাই দিওঁ। তাৰমানে, একেবাৰে দুটামান মানে। এ, মোৰ আঙুলি টিপাত যিটো উঠে, সেইটোহে হয় চাউলটো। তাৰ পিছতে, অ'! তাত মই আনকি ব্ৰাক্ষ্মী শাকো দিছিলোঁ। মোৰ মনত আছে, এডৰা হৈছিলে।
অ'! অ'!
এতিয়া যে যে, মৰি গ'ল। এতিয়া বস্তুটো কিন্তু লাগে। বহুত উপকাৰী বস্তু ব আমি শাকতো গ'ম
আমাৰ তাত মানুহ এঘৰত আছে। আমাৰ আনি ৰুই ৰুইছিলে। আমাৰ আকৌ, ঘৰৰ মানুহ খিনি ভাল, তাতে আমাৰ খুৰা ল'ৰাটোৱে যি টি কৰেগে আৰু কি খাব সেইবোৰ আৰু সেইবোৰহে পোৱালে।
নাই। কিছুমান বস্তু ঘৰত ৰুই ল'ব লাগে দেই। কিছুমান বস্তু লাগে, লাগে।
আৰু এইবোৰ মানে, শাক -পাচলি এইবোৰ খুৱাব লাগে কিন্তু। মই এতিয়া, মানে কেতিয়াবা অকমানকে দি চাওঁ মানে, খায় নে নাখায় বস্তুটো। তাৰপিছত, দেখিম যে খায়। কাৰণ, মই নৰসিংহও খুৱাই চাইছোঁ, ভেলাইলতাও খুৱাই চাইছোঁ।
উম!
খায় যেনিবা।
উম! নাই খালে, খোৱাবই লাগে। অ'! সেউজীয়া? থাকে, থাকে। অ'! অ'! খুৱাব লাগে ভাল হয়। ব্ৰাক্ষ্মটো মই নিজে প্ৰমাণ পাইছোঁ। বহুত ভাল! কিছুমানে কয়, ঘিউত ভাজি খুৱাব লাগে। কিন্তু, এনেই তুমি আগ দুটা বা তিনটা বয়স লয় আৰু সৰু কম বয়সৰ বাচ্ছাটো তুমি এটা দিয়াই একো নাই। উম আৰু সেইটোতো ডাঙৰ মানুহেও খাব লাগে তুমি জানা নেজানা?
অ'! জানোঁ। সেইটো হয় বাৰু এতিয়া পাবলে নাই যে এইটোৱে। আৰু জানেনে, ইয়াত এই মানিমুনি যে আমাৰ তাততো মানিমুনি বা পথাৰত হ'লো। ইয়াত আপুনি এই কেডেল মান, মানে এমুঠিও নহয় এনেকে হেচ- হেঁচা মাৰিলে সেই কেইডালকতে এশ টকা।
মানিমুনি?
অ' ইমান দাম।
অ'।
ইমান দাম বুলি ক'লো মানে।
বহুত দমটো।
আমাৰ এতিয়া হাল বাই দিয়ে যে, পথাৰখনত। হাল বাই দিয়াৰ লগে - লগে চপৰা - চপৰ মাটি হৈ নে? তাৰ পিছতে আপুনি চিঙি বলে তুলিবলৈ মানে একেবাৰে ভাল, মানে মানিমুনি কেইডাল উঘালিয়ে থাকে। আপুনি টানি লৈ আহিলেই হ'ল।
মানিমুনিৰো কিমান গুণ আ
অ', আপুনি আগতে আমাৰ পে- আমাৰ পেটৰ অসুখবোৰ ভাল কেনেকে হয় জানে? আগতে আমি, আমি মামাৰ ঘৰলে গ'লে সদায় আ- মানে ৰাতি পুৱাই আমাক উঠাই লৈ যায়, পাচি এটা লৈ পেলাই। লৈ গৈ পেলাই পাচিটোতে মানিমুনি এনেকে চিঙি পেলাই লৈ আহিব। সদায় দেই, ৰাতিপুৱা। তাৰ পিছত কেঁচা হালধি পিচি পেলাই একাপ - একাপ খাবলৈ দিয়ে।
অ'। বহুত ভাল। আৰু অ', আৰু এটা কথা এই তোমাক অকমান আগত যে, ক'লো যে ব্ৰাহ্মী শাকটো কথা যে। সেইটোতো ডাঙৰেও খাব লাগে, তুমি জানানে? এতিয়া ধৰা মেক্সিমাম মানুহৰ আলজাইমাৰ বুলি এটা বেমাৰ হয়, গম পাইছানে? তাৰ মানে ধৰা, পাহৰি যায় কথাবিলাক, কিছুমান বৃদ্ধ মানুহ আছে মই ভাত খো খুৱাই নাই দেখোন। খাই উঠি পেলাই ক'ব, মোক ভাত দে, ভোক লাগিছে বা অ' মানে কিছুমান ভুল - ভুল কথা কয়। ঘৰৰ পৰা ওলাই যাবলৈ বিচাৰে, মানে ভুল, চব ভুল হয়। অ'। কিন্তু হেৰি ব্ৰাহ্মী শাকটো যদি খাই থাকে মাজে মাজে, তেতিয়া বোলে সেইটো কোনো কাৰণে নহয় হেনো।
অ'। উম - উম।
সকলোৰে নহয় বাৰু, কিন্তু এইটি পাৰ্চেন্টৰে সেইটো বেমাৰ হয় দেই, মানে হেৰিয়েতো আৰু, বয়সৰ লগে - লগে
অ' হয় - হয়। আমাৰ জেঠু এজনৰো তেনেকুৱা নহয়, এতিয়া। তহঁতি মোক নিদিয়াকে খালি, এনেকে বুলি কয়। অ' তহঁতি মোক একো নিদি মই ম- তহঁতি মোক এতিয়ালৈকে দিয়াই নাই, এনেকে কয়, খাবলৈ। তহঁতি খালিয়েই তেনেকুৱা মানে, পাহৰি - পাহৰি গৈছে।
উম।
এ- এ শাক শাক এইবিলাকতো বহুত ডাঙৰ বস্তু। এইবোৰ সদায় খাব লাগে দেই, মানুহে পাৰিলে।
হয়, সেইটো ফল- সেউজীয়া শাকটোতো মানুহৰ দেহত কিমান পৰিমাণৰতো হেৰি লাগে, মানে
আৰু ঘৰুৱা ধৰক মা- মাটি কাদুৰি
মাটি কাৰীটোতো ফুল আইৰন থাকে, তুমি জানানে এইটো কথা? বা তেজৰ কাৰণে অত্যন্ত ভাল। আৰু এটা ভাত খুতুৰীয়া বুলি কয় যে, ভাত খুতুৰীয়াটো তেজৰ কাৰণে বহুত ভাল।
কাইট থকাটো কথা কৈছে নি?
নহয় - নহয় - নহয়, সেইটো- সেইটো হাতী খুতুৰিয়া কওঁ, আমিও কওঁ বাৰু। ভাত খুতুৰীয়াটো যিটো কাঁইত নাথা
অ' অকমানি - অকমানি, হয় নে নহয়? অ'
সেইটো বহুত ভাল খোৱাটো
সেইটো কিন্তু এটা কথা আকৌ দেই মাটি চাইহে হয় আকৌ।
মাটি চাই হয় আৰু মিথি শাক মিথি শাকটো মিঠি শাকটো যে আজিকালি বহুতে কৰাই হৈছে।
কৰা হৈছে কৰা হৈছে সেইটো কিন্তু আগতে বাহিৰৰ মানুহে খায় আমাৰ ইয়াত ইমান নহয়।
সেইটো আমাৰ এওঁ আগতে এনে দাইলত দি দিওঁ মই মই কিন্তু ইমান ভাল নাপাওঁ। খাবলে তথাপিতো খোৱা ভাল বুলি দিও বাৰু নহয় নহয় শাক টো মই ফ্ৰেছ কথা কোৱা নাই কেঁচাটো কথা কোৱা নাই যিটো শুকান পেকেটত
কচৰি মিঠি যোনটো কয়
অ সেইটো নেকি শুকান টো যে কি আছিলে নামটো পাহৰি থাকিলো অ দি দিয়া দাইল চাইল বনালেও ব অকমান সৰ সময়তি থে এ মই কিন্তু সেইটো খাবলৈ ভাল নাপাওঁ দেই সঁচাক কথা কৈছো তথাপিতো মই দিওঁ দুদিন মান তেনেকে দিয়া কৰি তাৰ পিছতে এই কেইদিন মান অনা নাই যেনিবা শুনা নাই এইয়া ছোৱালীৰ মানে কিবা সপোন দেখিছে চাগে তাই
এ নহয় নহয় পতককে তাই অকন মান উম আহ কেতিয়াবা কৰে আৰু
অ নাই নাই সৰু বাচ্ছা আকৌ হেৰি হয় দেই ফটককৈ সিহতে মানে এ টোপনিতে মানে কিবা সপোন দেখে নেকি টোপনিতে ফটককে কাঁহি দিব ফতকৈ কান্দি দিব
নহ সিহঁতৰ কেতিয়াবা থাকে মাজে সময় এনে আৰু মই ওচৰত থাকিলে ইমান কথা নাথাকে
উম
ওচৰত থাকিলে ইমান মানে এ তাই আৰু এতিয়া শোৱাৰ পিছত মানে ৰাতি অকনমান অশান্তি কৰে নহ অশান্তি বুলি নহয় আমি লগত শুই থাকিলে ইমান কথা নাই আমি টো ভাতেই খোৱা নাই ধৰক সেইটো কাৰণে এতিয়া তাই মানে আজি অহ আজি দালি ভাজি তেনেকেই বনাইছে আৰু অ মানে আৰু দেৰি হ'ল মানে সি কামৰ পৰা আহোতে দেৰি
আম আমাৰতো সদায় দেৰি হয় আজি আকৌ সোনকাল হ'ল অকমান। আমাৰ ইয়াত বৰষুণ দুজাক মান পৰি আছে একেলেথেৰি একে লেথেৰি মানে এজাক পৰে নহয় অকমান সময় পাঁচ মিনিট মান ৰয় ৰৈ পেলাই আকৌ পৰে। তেনেকুৱাই কৰি আছে ঠিক আছে বাৰু দিয়া হ'ব দিয়া বাৰু খোৱা গৈ যোৱা তোমালোকে ন? উম দিয়া।